হেল্ল'
অহ হেল্ল'
অ শুনিছা। শুনি আছা নে অ মই জা কামলৈ আহিছো তুমি ক'ত আছা?
কামতে আছো ব বৰ্তমান অ শুনিছে নাই।
হেল্ল' অঁ ক'ত আছা ভইচটো অহা নাই।
এতিয়া শুনিছ নাই।
অ এতিয়া শুনিছো শুনিছো অ। ঠিকে আছে দিয়া হেৰি আকৌ তোমাৰ গৰম কেনেকা পাইছা?
গৰম পুৰা আজি কিমান ডিগ্ৰী কি আছে বাৰ
আজি কিমান ডিগ্ৰী নকবা মুঠতে যিটো ডিগ্ৰী দেখিছো সেইটো মুঠতে মোৰ হিচাপত কবলৈ গ'লে। ফৌৰতি কিমান হ'ব ছাগে।
আজি গোলাঘাট বহুত ডিগ্ৰী আছে।
তাকে হে অ যিক কি নহক বাকী হেৰি পেচেণ্ট কেনেকুৱা?
পেচেণ্ট আজি আছে কেইজনমান দেই চাৰি পাঁচজন মান
তাকে যিটো ছিজন চলিছে সেইটো ছিজনতো পেচেণ্টৰটো আৰু নকবা আৰু ভেৰাইটিজ বেমাৰ
আৰে এটো বহুত বেমাৰ আছে পেচেণ্ট ৰ পেচেণ্টৰ বহুত বেমাৰ থতিয়া
সেইটোয়ে হ'বই দিয়াচোন আৰু যিটো চিজন চলিছে গৰমৰ বা হেৰি মানুহৰ বেমাৰ ম হোৱাটো স্বাভাৱিক
উম
আম এইবিলাক আহো এ চিটো তত বৈ থাকো যেতি এ চিৰ তৰ ওলাই পেলাই ঘৰলৈ যাওঁ তেতিয়াহে গম পা একচুৱেলী গৰম কাক হয়
অহ
তেনেকুৱা হয় বাকী ভাত পানী খাই আহিছা নে ঘৰতে নে লৈ আহিছা টিপিন চিপিন
ভাত খাই আহিছো এতিয়া লৈ অহা নাই
উম কি কৈছা ভইচটো অহা নাই
এতিয়া ল আহ কিছো বাৰু সোনকালে যামতো
অ তোমাৰ ভইচটো অহা নাই মানে আহ এই লাউডত দি পাতি আছা নেকি
নাই নাই লাউত নাই ইয়াত
অ লাউডত নিদিবা মানে কি ভইচটো অহা নাই মানে তোমাৰ অ ঠিকে আছে বাকী
অ এতিয়া লাউড নাই মানে লাউড নাই নেটৱৰ্কৰ প্ৰব্লেম হৈ থাকিব পাৰে
অ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হয় কেতিয়াবা ঠিকে আছে বাৰু দিয়া হেৰি আজি কিবা ডক্তৰ চকক্তৰ আহিব নেকি ক'ৰবাত যোৱা প্ৰগেম বুলি নহয় যোৱা প্ৰগেম তেনেকে তাকে নাই যদি সোনকালে ওলাই যাব পাৰোঁ তেতিয়া হয়তো চাগে পিছবেলালৈ নিমন্ত্ৰণ আ ৰক্ষা কৰিবলৈ যাব লাগিব নিয়ন্ত্ৰনটো তেনেকুৱা ধৰণৰ বাকী হেৰি সৰুকে খানা এটাই আছে অন্নপাসন এটা আছে তাৰপা অন্নপ্ৰশনটোতে সেয়া কি হয় চাওচোন গলেহে গম পাম বৰলৈ আহ সেই তেনেকুৱা কথাটো
উম এতিয়া গৰম যিমান দিছে ক'ৰবাত যাবলৈ মন নাযায় ন ইমান গৰম
এই নকবা আৰু দেই এনেকুৱা গৰমত মানে তুমি যদি বাহিৰত ঘূৰি পোৱা নহয় বেমাৰে দেখা দিব
কামলৈ আহিবলৈ মন যোৱা নাই বাহিৰত ওলাব
সটো হয় সেইটো হয় কিন্ত কবাৰ উপায়তটো নাই
বাহিৰৰ দেশতটো বাহিৰৰ দেশটো গলি গৈছে ন
উম হম চলি গৈছে মাজতে মাজতে তোমাৰ হেৰী কি বোলি কয় এ আ বৰষূণ বৰষুণ বৰষুণ নন ষ্টপ বৰষুণ এতিয়া মানুহে কৈ আছে যে ৰ'ড ৰোড ৰোড নন ষ্টপ ৰোড
উম এতিয়া বাহিৰত এই ৱাটাৰফলহে যাবলৈ মন গৈছে কৰ'বাত
অ অ এইটো হয় বাৰু এতিয়া ৱাটাৰফল চাটাৰফলৰ ওচৰত যাব পাৰি
উম
তেনেকুৱা ৰখা তাৰপাছত কোৱা হেৰি তুমি তুমি গোলাঘাটৰ নহয় জানো তুমি গোলাঘাটত নহয় জানো তোমাৰ ঘৰত অ গোলাঘাটখন ভাল লাগে বাৰু এখন গৈছো বাৰু গোলাঘাটলে প্ৰাকৃতিক কামত যাই ফেমিলি মেম্বাৰ্চ বিলাকো আছে গৈ থকা হয় ভাল লাগে জেগাখন এখন সৰু জেগা কিন্তু সৰু জেগা যটো চিষ্টেমেটিক আৰু ভাল লাগে জেগা
ভাল লাগে অহ। গোলাঘাটত আপোনাৰ কোনোবা আছে নি চিনাকি?
গোলাঘাটত আছে, মোৰ ফেমিলি মেম্বাৰ্চ ইজন সিজন ধেৰি আছে তেনেকে। অঁ সেইবিলাকৰ ক্ষেত্ৰত য যদি যাওঁ তেতিয়া গোলাঘাটখন ঘুৰা হয়। থকাকে গ'লে বাৰু এক পাক ঘুৰা হয় আৰু।
উম।
সেই তেনেকুৱা কথাটো। এনেই গোলাঘাটত এনেই চাবলগীয়া কি আছে জেগা ভাল তোমাৰ মতে? তুমিতো গোলাঘাটৰে জানিবা?
কাকচাং, কাজিৰঙা চেনঞ্চুৰি।
গম পাইছো আৰু তোমাৰ এই গৰম পানীৰ উঁহটো যে আছে সেইৰিফালে হয় নাই কাৰ্বি আংলং যোৱা ৰাস্তাটোত? এই গৰম পানী উঁহ যে আছে যে।
অঁ এইটো হেইটোত আপোনাৰ নামবৰ।
নামবৰ অঁ, কিন্তু এইটো ডিষ্ট্ৰিক্টো গোলাঘাটতে পৰে সেইখিনি লাগে চাগে?
অঁ গোটেই গোলাঘাট পৰেতো আৰু।
উম উম ঠিকে আছে দিয়া, ভালেই ভালেই। আৰু ভাল অঁ। সেইটো হয়। আজি তোমালোকৰ কোনোবা ডক্টৰ চকক্তৰ আহিছে নেকি পেচণ্টৰ কাৰণে চানডে বোলি? অঁ নাই কোন ডিপাৰ্টমেণ্টৰ ডক্টৰ বহে?
এতিয়া পাৰুলমনীৰে আছে মেডিচ, পাৰুলমনীয়ে মেডিচিন ডক
আচ্ছা আচ্ছা আচ্ছা ঠিকে আছে তেতিয়া। চুপেন্দ আৰু এজন যে বহে আৰু এজন যে বহেগে চাইল্ডৰ চ চাইল্ড স্পেচিয়েলিষ্ট কোন আছিলে তেখেত?
অঁ অৰিন্দম বৰুৱা।
অৰিন্দম বৰুৱা, তেখেত চাইল্ডৰ ন?
অঁ অকল দেওবাৰে দেওবাৰে আহে চানডে।
তাকে দেওবাৰে আহে, আৰু এজন যে তোমালোকৰ যে বহিছিলে হেৰি নিউৰলজিষ্ট নে কোন কৰ পৰা গুৱাহাটী পৰা আহে নেকি তেখেত, মাহটোত ওৱান দে নেকি? উম মই শুনিছো বাৰু কথাটো।
ইউৰ'ল'জি ইউৰ'ল'জি স্পেচিয়েলিষ্ট হয়।
উম উম উম। ভাল হয় অঁ ঠিকে আছে। আৰু এজনতো আহেই তোমালোকৰ যিজন এই এ অনুপ দত্ত বৰুৱা বুলি এই হেৰি ইউৰলজিষ্ট। তেখেত তেখেতৰো নাম এটা আছে দেই, তেখেত তেখেতৰ মানে গুৱাহাটীৰ পৰা আৰম্ভ কৰি, যোৰহাটৰ পৰা আৰম্ভ কৰি, তেখেত বহুত জেগাত বহেতো।
অহ।
আৰু প্ৰায় চাৰ্জন ডক্তৰ তহ গোলাঘাটত চ চাৰ্জাৰী কিবা কিবি থাকেই পাৰ ডে মানে যেতিয়া আহে আৰু পাৰ উইক বুলিয়ে ক'ব পাৰি।
সপ্তাহত বিশ পঁচিছ ত্ৰিছটা পেচেণ্ট পায়।
উম হম হম বুজি পাইছোঁ বুজি পাইছোঁ। এখন এখনকে আৰু কি লাগে আৰু এজন ডক্টৰক তাতকৈ। কেইবাটাও জেগাত বহে, এতিয়া নতুনকে আকৌ শুনিছো বোলে দীপালী মেডিকেলত বহিব যোৰহাটৰ। উম আগতে বহিছিলে, আগতে অ আগত তে বহিছিলে দীপাৱলীত, তাৰ পিছত নবহা হেছিলে নেকি, তাৰপিছত এতিয়া ৰিচেণ্টল আকৌ বহিব বুলি শুনিছো।
অঁ পেচেণ্ট থকাৰ উপৰত কথা। আজিকালি পেচেণ্টবোৰ পেচেণ্টবোৰ য'তেই সুবিধা হয় ত'তেই আহে ন।
ততে আহে তাতে আহে। এতিয়া গোলাঘাটৰে তোমাৰ চাবলৈ গ'লে গোলাঘাটৰে তোমাৰ বহুত জেগাত বহে। আদিত্যত বহে, মেদিত্ৰীত বহে, গ তাৰপিছত এখন গণ প্ৰশ চঞ্জীৱনীত বহে।
অঁ।
তেনেকুৱা ভাগ ভাগকে বহে, উম। তে থি কে কৰে বাৰু তেতিয়া পেচেণ্ট বিলাকৰ সুবিধা হয় আৰু।
বহে আকৌ
উম উম।
যা-যা ঘৰৰ ওচৰত হয় সিহঁতি তাত আহি পেলাই দেখাব পাৰে আৰু এতিয়া গণপুখুৰী পছেনটোত গোলাঘাটলৈ কেলৈ আহিব
উম ম কষ্টও হয় দিয়া চোন কষ্ট‌ও হয় এতিয়া এই গৰমখনত পেচেন্ট এজন ডক্তৰ ওচৰলৈ অহাটো সাধাৰণ কথা নহয় ন যিটো গৰম পৰিছে চিৰিয়াছ পেচেণ্ট এজনকো লৈ চিৰিয়াছ পেচেণ্ট এজনকো লৈ আহিলেটো দিগদাৰ আছে।
গৰমত মানুহ লৈ ফুৰিব নোৱাৰে বেমাৰী মানুহ
উম হুম-হুম সেইটোৱেই উপায় নাই বাকী কোৱা তোমাৰ ঘৰৰ খবৰ কোৱা
ঘৰত সকলো ভালে আছে আৰু
গছে বিয়া বাৰু পাতিলা নাই
বিয়া বাৰু পতা হ'ল অ
উম-উম ঠিকে আছে ঠিকে আছে ভাল কথা ভাল কথা উম একদম আৰু মানুহজনে ক'ত কৰে বুলি কৈছিলা এদিন যে কৈছিলা।
অ তাই যে লুপিন ডায়গটি কৰে আপোনাৰ চানুখে ক্লিনিক গোলাঘাট
গোলাঘাট চাইডত মানে ডিউটি কেতিয়াৰ পৰা কেতিয়ালৈকে
ডিউটি আপোনাৰ চাৰে নটাৰ পৰা ছটালৈকে থাকে কিন্তু পেচেণ্ট বেছি হলে অকনমান দেৰি হৈ যায় চাৰে ছটা সাতটা
চাৰে ছটা সাতটা ঠিক আছে মেডিকেল ডিপাৰ্টমেণ্ট কবলৈ গলে তোমাৰ কোনো নিৰ্দিষ্ট টাইম টেবুল না বেলেগৰ এতিয়া অফিচিয়েল জব এটা ধৰা তোমাৰ এটা নিৰ্দিষ্ট টাইম বা নিৰ্দিষ্ট টাইম তোমাৰ শেষ হয়
মেডিকেল ডিপাৰ্টমেন্টৰ কোনো নিৰ্দিষ্ট টাইমিং নাথাকে
টাইমেই নাই
সেইটো উপায় নাই তথাপিওতো তেনেকে চলি থাকিব লাগিব আগবাঢ়িটো গৈয়ে থাকিব লাগিব হা
সেইটোৱেটো সেইটোৱেটো চলিবই লাগিব
কি অ কি কৈছা?
সেইটোৱেইটো চলি থাকিব লাগিব তেনেকে
তেনেকে চলি থাকিব লাগিব সেইটো হয় তাৰ পাছত হেৰি কোৱা উম তুমি কেইটাত আহি আহানো দেওবাৰ দিনটো দেওবাৰ দিনটোতো ওৱান এবেলাহে
হা হা
দেওবাৰ দিনটোত তুমি ক্লিনিকলৈ কেতিয়া আ কেইটা বজাত আহা
দেওবাৰ মই চাৰে দশটা এঘাৰটাৰ ভিতৰত আহো আৰু এঘাৰটা বাজে কেতিয়াবা আজি তাৰ অ সোনকাল হয় আজি এতিয়া দেৰিকে আহিছো অলপ
উম-উম ঠিকে আছে দিয়া এ মোৰো তেনেকুৱা মই এয়া উম ম‌ইও দেওবাৰ দিনটোত এটা বজাত পাওঁ এটা বজাত পাই এতিয়া মোটামুটি যাবই পৰা হ'লো আৰু ৰৈ হে দিছো অকণমান টাইম
অ খানা-চানা খাই আহিছে নে খাবগে?
না খাইছো খাইছো দেই এনেকে খানা-চানা খাই আহিছো বহুত দিন মানে অসমীয়াত থলুৱা খাদ্য পোৱা নাছিলো বুজিছা নে তাৰপিছতে ৰাতিপুৱাতে মানে কি হ'ল আহ কচু আনিলে বজাৰ পৰা এই বাত কছুটো যে সেই ধৰি পেলাই তোমাৰ মাছৰ মাছ ভাজি পেলাই তেনেকে জনমত টাইপত বনালে ভাল লাগিলে কাই বহুত দিনৰ মূৰত তাৰপিছত কল পচলা তাৰপাছত তোমাৰ বা ভাত তাৰপিছত সৰু মাছ সৰু-সৰু মাছটো যে সেইটো মানে একদম থলুৱা খাদ্য বুলি কব পাৰি আৰু খাই বৈ পেলাই এ ওলাই আহিলো দেই তামোল
উম
আৰু ভাল লাগিলে সদায়নো এইবিলাক তুমি চাইনিজ, জাপানিজ ডিচ বিলাক কিমান খাবা আৱ।
ফালে এনে ভাল ৰেষ্টুৰেণ্ট ক'ত আছে বাৱ।
আমাৰ একচুৱেলি ভাল ৰেষ্টুৰেন্ট বুলি ক'বলে গ'লে ঘৰৰ ওচ ত বহুত থাকোতে বহুত আছে কিন্তু আছে যদিও মানে কি নিজৰ লোকেল এৰিয়াটো খাবলৈও মন নাযায় বা খোৱাও নহয়
উম
দূৰলে গ'লেহে খোৱা হয় এতিয়া তুমি ঘৰৰ ওচৰৰ ৰেষ্টুৰেণ্ট কেইখনত কি উলাই গৈ পেলাই খাবা গৈ ঘৰৰ পা
সেইটোৱেইটো
তোমালোক গোলাঘাটৰ পৰা সেই খাওঁ বুলিলে খাব পাৰা বহুত আছে বাবা বুলি এখন আছে ফগ লাইট বুলি এখন আছে উম তাৰছত ইঞ্জিনিয়াৰিং বিৰিয়ানী বুলি এখন আছে
তাকে এতিয়া এইটো মাহত কবাত ফুৰিবলৈ যোৱা প্ৰগ্ৰেম আছে নেকি
মই একচুৱেলি মানুহটো হৈ গ'লো চাডেন চাদেন প্লেন কৰা মানুহ মানে আনপ্লেন প্লেনা নাই বুলি ক'ব পাৰি আৰু যদি এটা ৱৰ্ডত মানে ক'বলৈ যা এটা চেন কিন্তু এতিয়া মই যিটো ৰ'দ দেখিছো বাহিৰত তোমাৰ ফুৰাটো বাদ দিয়া মই বাহিৰলৈ ওলাই যাব লাগে মন মন যোৱা নাই মানে
উম
ৰ'দটো দেখি মই ভাবিছো এতিয়া মই ঘৰলে কেনেকে যাম
তাকে তেতিয়া মানে ওলাই গ'লে মানে হাত চাত পুৰি যায়গে গোটেই
উহ উহ উহ তেনেকুৱা উ এনেই এনেই গৰমটো পৰে তোমাৰ আগষ্টৰ ছেপ্তেম্বৰলৈ কিন্তু এইবাৰ জুলাই মাহতে পৰিছে
এতিয়া খেতি বাতিও কৰিবলে দিগদাৰ হৈছে বৰষুণ লাগে।
তাকে এইডাল ফুলৰ নো কি হ'ল।
আপোনালোকৰ খেতিপথাৰ আছে নেকি?
খেতি চেতি আছে আগৰ একদম পুৰণা মাটি এইবিলাক চব আঁধিলে দি থোৱা থাকে এইবিলাক ইমান উম আম আমি চাবলে কৰিবলে যাব লগা নহয় আৱ। তোমাৰ আহিব আহি পেলাই ঘৰত দি থৈ গুচি যায়। এনেকুৱা আৰু
উম।
কিমান কি কৰিছে নকৰিছে নাজানো আৱ আঁধিলে দি থৈ দিয়া আছে মুঠতে।
অ ধানটো
কথাবোৰ তেনেকুৱা বাকী ঠিকে আছে দিয়া হ'ব আজিলে। আকৌ পিছবেলা পাতিম বাকী গৈ আছোঁ আৰু দেই। ভগৱানৰ কৃপাত।
আৰু অকমান দেৰি ৰখি দিয়ক আৰু তেতিয়া ভাল হ'ব।
উম উম, গৈছোঁ।
অহ ৰ'দো বহুত বেছি দিছে।
ৰ'দটো বেছি দিছে মানে এনেকোৱা হৈছে তোমাৰ দিনটো মানে এ চিটোৰ তলত থাকি থাকি ঘৰলে গৈ পেলাই মানে তোমাৰ এনেকুৱা হয় গৰমটো কিবা সহ্য নহয়।
অ সেইটোতো হয়ে।
অহ।
অ থাকিব পৰা নাই নহয়।
থাকিব পৰা নাই সেইটোৱে ঠিকে আছে দিয়া হ'ব আৰু পিছত পাতিম। মই অকণ কাম এটাত ব্যস্ত হৈ গৈছো। ঘৰলে কেইটা মানে যামেই আৱ অকমান আধা ঘন্টা মানৰ পিছত।
অ মানে টাইম হৈ গ'ল নেকি?
টাইম হল যাব যাবৰ পৰা টাইম হল। না আছে হেয়াতে।